হেল্ল' হেল্ল' হেল্ল' দাদা শুনা পাইছেনে?
অ আহিছে এতিয়া আহিছে মাতটো আহি
হয় হয় ঠিক আছে দিয়ক মোৰো এতিয়াহে ক্লিয়েৰ আহিছে আপোনাৰ মাতটো।
এতিয়াও অলপ প্ৰব্লেম পাই আছো।
অলপ প্ৰব্লেম অ
হয় কি কৰি আছে আপুনি?
হৈছে হয়।
হয় হয় এতিয়া
নাই আছো দিয়ক এই এনে ঘৰতে আৰু।
আচ্ছা আচ্ছা।
অ বাকী কোৱা গোটেই দিনটো কি কি কৰিলা আজি।
আজি তেনেকুৱা হেৰি একো কৰা নাই পৰীক্ষা আহি আছে তোৰ অলপ প্ৰিপিয়েচন কৰি আছো।
প্ৰিপীয়েচন হয় হয়।
হয় প্রেপিয়েচন কৰিলোঁ উম এণ্ট্ৰেন্স একজাম আছে এটা দুদিন মান পিছত ত' তাৰ কাৰণে অলপ পঢ়ি আছিলো ত' তেনেকে পঢ়িলো খোৱা লোৱা কৰিলো ৰেষ্ট কৰিলো থেংক ইউ
অলপ মেহ অলপ মেহনেত কৰা
তাকেই আৰু বেছি দিন নাই অলপ মেহনত কৰি লওঁ আৰু।
হয় জীৱন জীৱনটো এই নাই মই আজি একদম আৰ্লি মৰ্ণিং উঠিলোঁ অলপমান জগিং কৰিলো। জগিংৰ পিছত ঘৰত
হেল্ল' হেল্ল'
তাৰপিছত আকৌ বজাৰত গ
হেল্ল' হেল্ল' হেল্ল' দাদা আপোনাৰ মাতটো অহা নাই। হেল্ল' হেল্ল' দাদা হেল্ল' আপোনাৰ মাতটো অহা নাই হেল্ল'।
হয় আপোনাৰ মাতটো অহা নাই।
হয় এতিয়াহে আপোনাৰ মাতটো আহিছে। একো শুনি পোৱা নাছিলোঁ মই ইমান টাইম। হেল্ল' হেল্ল' হয়
হয় শুনিছোঁ কওক।
হেল্ল' এতিয়া শুনি পাইছেনে? হয় হয় হয় অ। হয় অ তাৰপিছত কি কৰিলে জগিং কৰিলে আৰু
উম জগিং কৰিলে বাকী ব্ৰেকফাষ্ট কৰাৰ পিছত অলপমান অ অ নট টান নাইন থাৰ্টি মানত মই বজাৰত গলোঁ অ বন্ধু কেইত
আচ্ছা আচ্ছা
দিলোঁ অ অলপমান সি পাল বাকী আজি লাঞ্চটো তাতে কৰিলোঁ।
অ'
বাক বাকী দিনাৰটো ঘৰত কৰিম এতিয়া।
অ দিনত দিনত কৰি আচ্ছা আচ্ছা ঠিকে আছে। বাকী আপুনি উম তেয়ে কিবা যব কৰি আছে নেকি নে বিজনেচ চিজনেচ কিবা কৰি আছে তেনেকুৱা
হয় হয়। মই অলপ আগতেই এই কলেজীয়া জীৱনত বহুত অ ট্ৰাই কৰিছোঁ কিন্তু ইটো কি বুলি কম উম। নচিব বুলি কব নে কি বুলি কব নাজানো
হয় হয়। অ' উম উম।
জাষ্ট মই বিজনেচ এটা চলাই আছোঁ। মানে কনষ্ট্ৰাকচন লাইনত কনষ্ট্ৰাকচন লাইনত বিজনেচ এটা চাই আছোঁ হয়।
অ অ অ অ। ঠিকে আছে একো নাই এ দুটাই ভাল হয় যবো ভাল বা বিজনেচো ভাল হয় হয়নে।
হয় হয়।
তাকেই বাকী আপুনি যে যবৰ প্ৰিপাৰেচন কৰিছিলে আপুনি যে জবৰ প্ৰিপাৰেচন কৰিছিলে নি যে চেল্ফ ষ্টাডি কৰিছিলে নে কিবা কচিং চচিং লৈছিলে?
নাই আমি তেনেকে কচিং লোৱা নাছিলোঁ অ'‌ যে ষ্টাডি কৰিছিলো মানে সৰুতে যিমানখিনি মানে
হয়।
কিতাপ দিলো ত' সেই মানে ধৰ তিনি চাৰিটা বছৰৰ আগত ইমান মানে থাৰ্ড গ্ৰেডৰ যিমান মানে এডভাৰ্টাইজ ওলাই সিমান টাফ নাছিলে।
নাছিলে অ' হয় হয় উম। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
এ হৌ
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' দাদা শুনি আছে নে? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' আপুনি শুনি আছে নে? মই আপোনাৰটো শুনিব পৰা নাই! নেটৱৰ্কৰ কাৰণে নেকি নে এপৰ ইছু হয় এপত কিবা প্ৰব্লেম হৈ আছে নিকি? হেল্ল' মই আপোনাৰ মাতটো শুনিব পোৱা পোৱা নাই হেল্ল'